হেল্ল! শুনা পাইচা নাই?
পাইছো অ তুমি পাইছা?
পাইছো পাইছো কি কৰি আছিলা?
এ একো কৰা নাই এনেই বহি আছো তুমি কি কিৰিছা?
মই এই চাৰিআলিলৈ গৈছিলো চাৰিআলিত কিবা কাম অলপ আছিলে তাকে কৰি পেলাই আহি ঘৰত এ', ভাতগিতা খাই পেলই ষ্টেচননৰ ফালে ওলাই আহি ইয়াতে শুই আছো অলপ।
অ'।
মান ধুনীয়া তোমাৰ বতাহ চতাঈ বেছিক মাৰি থে যে শুই পেলাই ভাল লাগে
উম তাকে সেই এইটোোকে সকামৰ কথা আছিলা না কি ভাত নাই খোৱা দুপৰীয়া আহে খালো।
অ'।
সকাম পতাৰ কথা আছিলে নহয় কি হল?
কালি মানে চাৰি পাঁচজন মান ভকতক আনিলে আনি পেলাই কালি এনেকে প্ৰসাদ কল কিবা খোৱা লে কিন্তু কলপান মানে কালি খোৱা নাছিলে।
অ'।
তাৰপিছত আজি ৰাতিলেহে ভকত কেইজনমান সকে, সহকে মাতি পেলাই মানে ভাত খোৱা হ'ব আৰু।
অ'।
এ, মই মাছ খুৱাব বুলি ভাবিছিলো মাছ, মা-মাছ নাই বোলে খালি ভাতহে হ'ব ৰঙালাও ভাজি।
অ', সেই মাছ নোখুৱাই নহয়, খোৱাব।
ও, হলেও ম-মানে এনেকে মাহেকীয়া হেৰিত সকামুকত মাছ-চাছ খুৱাই নহয়।
তাকে খুৱাই, এইটো সকামত নোখুৱাই নেকি?
জানো এই নাম-চাম পাতিব চাগে সেইকাৰণে
অ', সেইটয়ে, সেইটো কাৰণে নোখোৱাই অ। এনে পিছত যদি ঘৰ-ঘৰত আছো, অ সকাম আছিলে ঘৰত এতিয়াও ঘৰতে আছো, কাইলে মানেহে যাম।
আচ্ছা, আচ্ছা।
উম।
ঠিক আছে, বাকী সেই এই তোমাৰ ওপৰত মই আমাৰ অসমৰ প্ৰাকৃতিক সমস্যাৰ ওপৰত অলপ কথা পাতিব লাগিছিলো।
উম, কোৱাচোন বাৰু।
মানে কি চোৱা এতিয়া প্ৰাকৃতিক অসম খণ্ড ধৰা প্ৰাকৃতিক সম্পদত বহুত ভাৱে চহকী এতিয়া এয়া অসমত ইমান সেউজীয়া গছ-গছনি আছে, নদ-নদী আছে, তুমি এতিয়া ব্ৰহ্মপুত্ৰ কথাকে চাব পাৰা ইমান এখন ডাঙৰ বিশাল নদী আছে, আৰু তাতে ক'ত জল পৰিবহন চলি থাকে, কত মাছ-কাছ আদিকে ধৰি বিভিন্ন বস্তু পাই থকা হয়, এতিয়া আমাৰে ওচৰত দুই তিনিখনকে নৈ আছে হয়ে নাই বাৰু। কিন্তু মানে আমাৰ সময়ে সময়ে আমি দেখিবলৈ পাইছো নৈ বুকত যেতিয়া আমাৰ অঞ্চল বুকত মানে বহুত বেছি বৰষুণ দি, দিয়ে তেতিয়া মানে নৈবোৰত পানী বাঢ়ি যায়, আৰু সেই পানীয়ে মানে কাষত থকা খেতি পথাৰবোৰ নষ্ট কৰি দিয়ে মানে।
উম।
খিনিতো আমাৰ নিজৰ, নিজৰ ভুলৰজহতে হৈছে ন।
অ'।
ঘনে ঘ কিহৰত আহিছে, আমাৰ সেইটো নিজৰজহতে আহিছে কাৰণ কিয়? আমিতো একো নাভাবাকে অকল গছবোৰ কাটিবলৈহে চাওঁ।
আহ।
আমি যদি পৃথিৱীখন ধ্বংস কৰো, আমাৰ আমিনো কেনেকে চলিম, আমাকতো চলিবলে হেই লাগিব এইটো কাৰণে এইটো প্ৰকৃতিক খনেনো কি হেৰী কৰি থাকিব ন।
সেইটোয়ে এতিয়া আমাৰ আমি মানুহবকে মানে এইটো কথাাই ভাবি লৈছো যে, এই পৃথিৱীত যে বাস কৰিছো, কেৱল আমিহে বাস কৰিছো, আৰু আমাৰ বাহিৰে অন্য জীৱ-জন্তু নই, কিন্তু আমি মানে আমি নিজকে জীৱ শ্ৰেষ্ঠ বুলি ভাবি লৈছো, ভাবি পেলাই মানে এফালৰ পৰা যিকোনো বস্তু তোমাৰ এতিয়া গছ-গছনি, এতিয়া বানপানীৰ কথাকে চাব পৰা, বান বানপানীয়ে বেছি হোৱাৰ মানে মূল কাৰণটো হৈছে, তোমাৰ এই পাহাৰ অঞ্চলত যেতিয়া মানুহ বিলাকে গছ-গছনিবোৰ কাটি দিয়ে
লথঙা কৰিছে, তাত মানুহবোৰ বহিছে
অ', অ', সেইটোয়ে তাকে গছ-গছ ছ, গছনিবোৰ কাটি দিয়াৰ লগে, লগে তোমাৰ এই গছ-গছনি শিপাই তোমাৰ মাটি খিনি ধৰি ৰাখে ন।
অ'।
নদীবোকৰ কাষত যিবোৰ গছ-গছনি থাকে, সেইবোৰ মানুহে কাটি দিয়াৰ বাবে সেই মাটিখিনি মানে একদম ঠুনুকা হৈ পৰিছিলে আৰু সেইবোৰ ভাঙি পেলাই মানে নৈখন যেনি তেনি গুচি যাব পাৰি।
সেইটোৱেটো সেইবোৰৰ য'হতেটো গৰাখহনীয়াবোৰ বেছি বাঢ়িছে ন'। আগতেতো ইমান কেইটা আছে অ'
এতিয়া আমাৰ তোমাৰ আগতে ইমানখিনি নাছিলে অ', তুমি ঠিকে কৈছা।
সেইটোৱে আজিকালি কি হয় যহত, আমাৰ নিজৰ ভুল যহঁতেটো এইখিনি হবলে পাইছে। এতিয়া নৈ কাষত থকা মানুহ বিলাক সেইবিলাকৰ সমস্যা টাবোৰ হৈছে কিহ জহট গৰা খহাইছে ধৰি না বানপানী আহিছে গৰা খুৱাইছে তেহঁতৰ ঘৰ ভাঙিছেহি কিন্তু সেইটো ন আনক দুখ দিছে কিন্তু নিজে ভবা নাই যে সেইটো ভুল আমাৰ গাতে আছে ঘুৰি পকি। কাৰণ আমিয়ে গছ গছ গচ-গছনি কাটি ধ্বংস কৰিছো, পৃথিৱীখন আমিয়ে হেই কৰিছো। অপকাৰ কৰিছো উপকাৰটো কৰা নাই ন।
হয়', হয়', হয়।
প্ৰয়োজন হৈছে গছজোপা কাটিছে কিন্তু সেইটো তাৰ বিনিময়ত আৰু দুজোপা গছ ৰুয়ক ন।
সেইটো এতিয়া আমি যদি এজোপা যদি এতিয়া ডাঙৰ গছ কাটিলো, ধৰা তোমাৰ এজোপা এতিয়া ডাঙৰ গছ হ'বলৈ তোমাৰ মোটামুটি পচিছৰ পৰা ত্ৰিশ বছৰ লাগে। যেতিয়া পঁচিশ ত্ৰিশ বছৰ থাকি পেলাই এজোপা গছ যেতিয়া, ডাঙৰ হ'ব তেতিয়া আমি মানুহবোকে মানে একো নভবা নিচিন্তাকে এই পাঁচ মিনিটতে সেই গছজোপা কাটি দিওঁ কিন্তু তাৰ বিপৰীতে আমি কেতিয়াও এজোপাও গছ ৰোৱা নাই। কেৱল আমি মুখেৰে কৈহে থাকোঁ। যে এজোপা গছ কাটিলে দুজোপা গছ তিনজোপা গছ বা দহজোপা গছ ৰুব লাগে, কিন্তু আজিলৈকে আমি মানে সেইটো গছ কাতি গৈ আছো কিন্তু, তাৰ বিনিময়ত কিন্তু এজোপা গছ
কোনো ৰোৱা নাই কোনো ৰোৱা নাই।
আজিকালি এতিয়া তুমি দেখিছা নাই নাজানো যে এতিয়া আমা আমাৰ- প্ৰত্যেকটো অঞ্চলৰ এটা এটা সমস্যা একে সমস্যা হৈছে যে জলবায়ু পৰিৱৰ্তন। এতিয়া যেতিয়া বৰষুণ হ'ব লাগে, তেতিয়া ৰ'দ হৈছে আৰু যেতিয়া ৰ'দ ৰ'দ হ'ব লাগে তেতিয়া বৰষুণ হৈছে এতিয়া। খেতি পথাৰ দিনত মানে এনেকুৱা হৈছে, অৱস্থাটো মানে বৰষুণ তোমাৰ এতিয়া বৰষুণ নোহোৱাকে নাই বৰষুণ আছে। কিন্তু আগবেলা বৰষুণ দিব পাচবেলা ৰ'দ দিব।
অ', আৰু হেৰি হৈছে এনেকুৱা আছে ন, এতিয়া ধৰি লোৱা বৰষুণতো অতিপাত হৈছে। আমাৰ বো আমাৰ বোৰক এতিয়া ধৰি লোৱা ইমান খিনি বৰষুণ প্ৰয়োজন নাই খেতিটো কৰিবলে। কাৰণ এতিয়া আমাৰ পানীহে বাঢ়িছে হয় নাই বাৰু, আমাৰ পানী বহা জগততো আমাৰ সেইখিনি আমিতো খেতি কৰিব নোৱাৰোহে এতিয়া, সেইটো কাৰণে এতিয়া মানে কিহৰ জত আমাৰ নিজৰ ভুলৰ জোৰতে হৈছে, এতিয়া যে হেৰি হৈছে বিজুলী ধেৰকনি এতিয়া বহুত ঠাইত ঠাইত বিজ বিজলি পৰিছে ধেকনি চাট পৰি পেলাই মানুহ মৰিছেও ন, কিন্তু সেইবোৰ কি হয় জন সেইবোৰ ইমান নাছিলে, এইবাৰটো বেছি বাঢ়িছে কিহৰজহত বাঢ়িছে। দিনক দিনে গছ গছনি কাটি লথঙা কৰি গৈছে, পৃথিৱীখন সেইবোৰ জোৰহতেটো ইমান খিনি প্ৰকোপ বাঢ়িব
সেইটোৱে আচল কথাটো সেইটোয়ে মানে এতিয়া আগতে আমাৰ মানুহ আৰু প্ৰকৃতিৰ মাজত যি ভাৰসাম্যতা আছিলে যি সমতুল হৈ আছিলে। কিন্তু আজিকালি মানে আমি প্ৰকৃতিক মানে, বহুত বেয়াকে ব্যৱহাৰ কৰা নিচিনা হৈছে। প্ৰকৃতিৰ যিবোৰ সম্পদ সমূহ সেই সম্পদ সমূহ আমি একদম দাহি মহি পেলাই উলিয়াই পেলাইছো। সেইটোৱে আমি এতিয়া আমি এনেকুৱাকে আমাৰ মনত এনেকুৱা ধাৰণা হৈ গৈছে, আমি যিখিনি মানুহ জীয়াই আছো তেওঁলোকেই মানে খাব লাগে বাকী খিনি প্ৰজন্মৰ কথা চিন্তা কৰিবলৈ নাই। পেট্ৰ'ল ডিজেল এতিয়া চোৱা কেৰাচিন তেল আমাৰ মাজৰ পৰা নাই নাইকিয়া হৈ থাকিলে।
কিয় হ'ল আজি কেইবছৰমানৰ আগলৈকে কেৰাচিন তেল কিমান এভেললেবোল আছিলে। ছিলা নাই কিন্তু এতিয়া কেৰাচিন তেল তুমি যিমান দাম দিলেও পাবলৈ নাই।
সেইটোৱে কেৰাচিন তেলৰ আগতে আমি চাকি জ্বলাইছিলো, কিন্তু বৰ্তমানৰ মানে কেৰাচিন তেল নাইকিয়া হৈ গ'ল মানুহে কাৰণ সেইটো সময়তে বেছিকে ব্যৱহাৰ কৰিলে আনকি আগৰ দিনৰ মানুহে চাকি কি জ্বলোৱাৰ উপৰিও মানুহে এই জুই জ্বলাবলৈও কেৰাচিন তেল ব্যৱহাৰ কৰে। তেনেকুৱা কিছুমানক উপকৰ্মৰ কাৰণে কেৰাচিন তেলটো আমাৰ মাজৰ পৰা প্ৰায় নাইকিয়া হৈ গৈছে। সেইটো বৰ আমাৰ ভৱিষ্যতৰ প্ৰজন্মৰ মানে কেৰাচ ব্যৱহাৰ বা সেইখিনি কেৱল কিতাপৰ পাঠতহে পাব মানে।
অ', এনে বুজি নাপাব, সেইবোৰ ব্যৱহাৰ কেনেকে কৰিছিলে? সেইবোৰ মানে কিতাপত পঢ়িবলৈহে পাব, নিজে কৰিব নাপাব, নিজে দেখিবলৈ নাপাব।
সেইটোৱে, সেইটোৱে আৰু আজিকালি তুমি চাবা এতিয়া এই কয়লা হওঁক, পেট্ৰল হওঁক, ডিজেল হওঁক। এইখিনিও এটা সময়ত গৈ পেলাই মানে নাইকিয়া হৈ যাবগে, যি
প্ৰজন্মই মানে সেইবোৰ হেৰি নোপোৱা হ'বগে। চিনি নোপোৱা হ'ব, কিতাপত পঢ়িবলৈ, কেনেদৰে ব্যৱহাৰ কৰে? কি কৰে?
উম, যিকোনো এতিয়া আমাৰ এতিয়া চাবা বৰ্তমান বিজ্ঞান প্ৰযুক্তিৰ বিদ্যাৰ যুগত মানে আমাৰ মানুহখিনি ইমানেই আগবাঢ়ি গৈছে, যে এতিয়া আমি আগতে চাবা হা, এক দম আগতে যেতিয়া পুৰণি দিনৰ কথা ক'বলৈ গ'লে, তুমি অ', দশ, পোন্ধৰ কিলোমিটাৰ যাবলৈ তোমাক বহুত সময় লাগে, প্ৰায় আধা ঘণ্টা সময় লাগে, বা একঘণ্টা সময় লাগে, তুমি খোজ সেই যাবলে কিন্তু আজিকালি তুমি বাইক খন বা গাড়ীখন লৈ পিনে তুমি এই পাঁচ মিনিটৰ ভিতৰতে তুমি দহ, পোন্ধৰ কিলোমিটাৰ তুমি অতিক্ৰম কৰিব পাৰি ৰিবা কিন্তু যিমানে আমি মানুহৰ
যিমানে উন্নত হৈ গৈছে, যিমানে সুবিধা হৈছে, সেইটোৱে যিমানেই ই মানুহে সুবিধা পাইছে, যিমানে উন্নত হৈছে, সিমানে মানুহৰ নিজৰ কাৰণেই ক্ষতি হৈছে। কাৰণ কেলে? আগতে আমি খোজ কাঢ়ো, খোজকাঢ়ি ইফালৰ পৰা সিফালে যোৱা যত আমাৰ স্বাস্থ্যতটো ভালে নাথাকে, জানো কিন্তু আজিকালি খোজ নকঢ়া ফলত আমাৰ স্বাস্থ্যটো বেয়া হৈছে। তাৰ ফলত কি হৈছে? মানুহে পইচা দি জিম যাবলগীয়া হৈছে। আগতেটো জিম আছে
সেইটোৱেই। অ হয় আগতে এতিয়া আমাৰ ঘৰুৱা কৃষি কৰ্মত
হয় নাই?
হয় সেইটোয়ে আগতে এতিয়া ঘৰুৱা কৃষি কৰ্ম আমি কৰি থাকো নে কোৰ মৰা হওক হাল বোৱা হওঁক। তেনেকুৱা কিছুমান কাৰ্যাৱলী জহত কাৰণে মানে আমাৰ শৰীৰিক সংগঠন বৰ ধুনীয়া হৈ আছিলে, মানুহবোৰৰ কোনো বেমাৰ- আজাৰো নাছিলে। আজিকালি তুমি চাবা সেইবোৰ মানে পাচলি দিয়া, সাৰ দিয়া পাচলি খিনি খাই মানুহৰ অৱস্থা বেয়া আৰু তাকে সেই কিছু যিখিনি পইচা আছে সিহতে জিমলৈ যাব গৈ পেলাই তাত পইচা দি পেলাই কাম কৰে। তুমি সেই কথাটো চাবা পইচা দি কষ্ট কৰে।
অ তখন যদি বাৰীতে কিবা এটা কৰিলে, এনেইতো মাতিবোৰ পৰি থাকে বাৰিতে, হয় নাই?
সেইটে আজিকালি মানুহে খেতি কৰিবলৈ এলাহ কৰিছে। খেতি কৰিবলৈ এলাহ কৰি পেলাই বেলেগ ঠাইৰ পৰা মানুহ আনিছে। বেলেগ ঠাইৰ পৰা মানুহখিনি কাম কৰিছে, তাৰ পিছত আকৌ যেতিয়া সিহঁতৰ পৰা আমৰ কিবা এটা অসুবিধা হব, তেতিয়া আমি আকৌ প্ৰতিবাদ আন্দোলন কৰিম যে বহিৰাগত বহি লাগে।
আম দুখতটো ক'ত আমাৰ গৰ ওপৰত কাৰণ কেলে আমিয়ে মাতি আনিছো, তেওঁলোকক ইয়াত কাম কৰিবলৈ।
হয় হয়, একদম এতিয়া সেইবোৰ ইঞ্জিন মেচ চিন এইবোৰ আগতে আমাৰ গৰুৱে হাল বাইছিলে এতিয়া ট্ৰেক্টৰ হাল বাইছে। ট্ৰেক্টৰে হাল বোৱাৰ হ ফলত কি হৈছে? মাটি বোৰ বেছিকে খানি পেলাইছে, উৰ্বৰতা কমি গৈছে।
অ সেইটো আগতে গৰুৱে হাল বাই কেঁচুু থাকে। হাৰটো ব হেৰি হয় নে? আজি কালিতো কেঁচুটো কাটি পেলাই মাৰিহে পেলাই।
এইটো পোক পতংগ এতিয়া আমি অতো কিবা এটা সমস্যা আমি এতিয়া মান মানুহে কি মাত্ৰ উচ্চ উচ্চাকাংক্ষী হৈ পৰিছোঁ ধান বেছি হ'ব লাগে বুলি, আমি কেতিয়াবা ধানত পথাৰত সাৰো মাৰি দিছো। সেই সাৰ বা বি্ষাক্ত কীটনাশক দ্ৰব্যৰ জহতে মানে কিছুমান ভাল পোক পোক পতংগ মানে নাইকিয়া হৈ পৰিছে, তাৰ বিনিময়ত আমাৰ খেতি এতিয়া কমি গৈছে এতিয়া চাবাচোন তুমি আমাৰ গাঁও অঞ্চল আতে গাঁও অঞ্চত খেতি এবলে গ'ল কাৰোবাৰ ঘৰত যদি এজোা অমিতাাকে আমি তাৰ সেই গোটেই চুবুৰীতে খাব পাৰো কিন্তু আজি আজাল অমিতা গছত অমিতা নলগাই আহত
অ আৰু আজিকালি দেখিাবলগে নাই কি হল সেইবোৰ বস্তু
সেইবোৰে আজিকালি আমি হৈ বাহিৰৰ পৰা আমানি কৰা ক এসপ্তাহ এসপ্তাহ জু পেলাই মেডিচনৰ ফিজৰ বাকচত বা বিভিন্ন ধৰণৰ কেমিকেলত ডুবাই থোৱা আমি শাক পাচলিবোৰ খাবলগীয়া হৈছে যিবোৰ খাই পেলাই আমাৰ কি হৈছে বেমাৰ হৈছে
বেমাৰ আ তপে ক ন আগতেতো সবোৰ বেমাৰ আছিলে জানো আগতে ইমান বেমাৰ আজাৰ নাই আজিকালি যিবোৰ বেমাৰ নতুন নতুনকে ওলাইছে ন আগতেো সেইবোৰ জানো আছিলে
নাই নাই সেইবোৰে এতিয়া মানুহৰ কাৰ্যৰ মানে বিভিন্ন কামৰ জহতে আমি মানুহবোৰকে মানে সেই নেতিবাচক ফলবোৰ মানে ভুগিবলগীয়া হৈছে
মানে আজিকালি কি হৈছে গম প নাই যিমানে তোমাৰ বিজ্ঞান উন্নত হৈ গৈছে যিমানে বস্তু তি সেৰিও যে সিমানেমাৰ মানুহ এলেহুৱা আৰু বেমাৰ হৈ হৈ গৈছে অসুস্থ হৈ গৈ আজিকালি এতিয়া নতুন নৱপজন্ম হয় নে নৱপজন্ম হাতত মোৰ মোবাইলটোৰ লগত মানুহক কেনেকৈ ক'ত ব্যৱহাৰ কৰিব লাগে কেনেকৈ মাতি লাগে কি ব্যৱহাৰ মাতিব লাগে কি সম্বন্ধ দৰে মাতিব লাগে সেইবোৰ জানে জানো
নাজানে আজিকালি মূল্য়বোধৰ শিক্ষা সেইটে মূল্য়বোধৰ শিক্ষাই নাই আজিকালি জিকি আগতে আমাৰ দিনত আমি কি হৈছিলে বিদ্যলয়লৈ যদি যাও ছাত্ৰ শিক্ষকসকলৰ মাজত কি ধুনীয়া এটা সম্পৰ্ক ছিলে শিক্ষকসকলক আমি সুন্দৰভাৱে সম্ভাষন জনাও কিন্তু আজিকালি শিক্ষক সকলে যদি কিবা এটা যদি মানে এ উল্টাই যদি ক'বলৈ হয় তেখেতসকলক উভতি ধোৱা ছাত্ৰ ছাত্ৰী কিন্তু আমাৰ সমাজত নথকা নহয় আগতে আমি যদিহে বিদ্য়ালয়ৰ পৰা বাহিৰ উম ওলাই পেলাই যেতিয়া আমি শিক্ষকসকলক বা আ মানে বাইক বা চাইকেলে গৈ থকা দেখো তেতিয়া কিন্তু নামি পেলাই সেই ৰখি ৰখি পেলাই মানে সেই ঠাইতে আমি প্ৰণাম জনাইছিলো
চলাই গৈ থাকিলে যদি আমি দেখো দেখাৰ লগে লগে আমি চাইকেল পা নামি দিওঁ সমানে সমানে চকীত নবহো কিন্তু আজিকালি সেই বোৰ জানো আছে আজিকালি সমানে সমানেতো চকীত বহে চাইকেল চলাই সমানে সমানে গুচিয়ে যায় শিক্ষকক শিক্ষক বুলি নাভাবেই আজিকালি আগৰ দিনত আমাৰ দিনত কি আছিলে চেকনি আগত নেওতা আছিলে, আজিকালি জানোঁ আছে?
আজিকালি তেনেকুৱা যদি মাৰপিট কৰিবলৈ হয়, আমাৰ অভিভাৱক গৈ পেলাই পুলিচ কেছ দিবগে, তেনেকুৱাতো বহুত কেছ ওলাই থাকে। সেইটোৱে আমি এতিয়া মূল্যবোধৰ শিক্ষা আমাৰ মাজৰ পৰা আঁতৰি গৈছে মানে মানুহৰ জীৱন